অ' কোৱা?
অ' কি কৰি আছা?
এ, এনে আছো কি কৰিম আৰু কামটো নাই এতিয়া বাৰু, তুমি কি কৰি আছা?
অ', মই এই মই তোমাৰ এনে আছোঁ ৰবা। চাহ পানী তোমাৰ খাবলৈ লাগে আৰু মানে, গল চল লুকাই দিছে আৰু মোৰ মানে। তোমাৰ মানে অলপ মানে, যিটো মানে প্ৰব্লেম হৈছে ৰব মোৰ মুখৰ অলপ তাকেই তোমাৰ।
তাকে, তাকে বাকী তুমি এই গৰমত চাহপানী কেনেকে খোৱাহে ইমান গৰম। পৰিছে তাতেও চাহ পানী খোৱাৰ কথা কলা যে।
ই যিহেতু আমি ভাৰতীয় প্ৰত্যেকজনে। ত ভাৰতত জানাই তোমাৰ চাহৰ কিমান জনপ্ৰিয়তা। ত সেয়ে আৰু গৰম ঠাণ্ডা নাই আৰু চাহটো খাইয়েই আৰু পাহাৰৰ ওপৰৰ চাহ হওঁক। তোমাৰ ঘৰৰ চাহ হওঁক, চহৰৰ চাহ হওঁক, গাঁৱৰ চ চাহক চাহটো চাহ আৰু মানে চাহ নাখালে তোমাৰ গধূলিতো বা ৰাতিপুৱাটো, ৰাতিপুৱা খাব নালাগে, কিন্তু গধূলিতো মানে চাহ নাখালে শান্তিৰে নাযায় আৰু এনেকুৱা আৰু। বাকী তুমি কিবা খালা নে নাই?
মই তোমাৰ ভাত খাওঁতে অকণমান দেৰি হ'ল, ৰ'বা আজি মানে মাংস চাংস বনাওঁতে। দেৰি হৈ থাকিল, সেইকাৰণে এতিয়া আৰু বেছি সময়ো হোৱা নাই আৰু গৰমৰ কাৰণে খাবও মন যোৱা নাই দেচোন। এতিয়া অলপমান সন্ধিয়া হ'লে, মাও মানে আলহীয়ে ঘৰ তাত গৈছে মা আহি পালে আকৌ একেলগে গোটেই কেইটাই লগ লগি খোৱা যাব আৰু চাহ একাপ।
অ', পিছে মাংস ৰান্ধিলা নেকি? তুমি ৰান্ধিলা চ আৰু তুমি ৰান্ধি নেকি পিছে মাংস চাংস।
হয়, হয়, মানে ঘৰত কোনো নাই ন বেলেগ। সেইকাৰণে ৰান্ধিলো খালোঁ, সেইকাৰণে দেৰি হৈ থাকিল অলপ আনিবও লাগিল।
অ', মানে তুমি অকলে আছা আ-আজি মানে অকলে ৰান্ধিলা অকলে খালা নেকি?
নাই, নাই অকলে নহয় বাৰু হেৰি আছে। ধৰা দাদা আছে, বাকী মা আছিল। মা আলহী ঘৰ তাত গ'ল, তাৰপিছত ভাবিলো মই ইমান গৰমতো যাব নোৱাৰা নহয় সেইকাৰণ সেই কাৰণে মই বনালো, বনাই মেলি ধৰা দু দুজনে খালো আৰু।
বাকী? কৰবাত ফুৰিব চুৰিব যোৱা প্লেন কৰিছা নেকি এই বন্ধু-চন্ধুৰ লগত?
ফুৰিব যোৱাৰ তোমাৰ প্লেন সেনেকুৱা বিশেষ কৰা নাই ৰ'বা মানে। ফুৰিব যাব পাৰি, কিন্তু তোমাৰ মই ভাবি আছো লগৰ বন্ধু বিলাকে কৈছে। ফুৰিব যাব, কিন্তু মই মানে এটা কামত বৰ্তমান ব্যস্ত হৈ আছো, ত মই ভাবিছো তোমাৰ এইটো মাহৰলৈকে সেই কামটো কৰি লওঁ ভালকৈ। তাৰ মানে মোৰ কিছুমান লক্ষ্য আছে আৰু এইটো মাহৰ শেষলৈকে, ত সেইবোৰ যদি পূৰণ হয়, মই ভবা মতে যদি হয়, তেনেহ'লে নিশ্চয়কে ফুৰিব যাম আৰু। তুমি যোৱা যদি ওলাবা আৰু। কাৰণ বন্ধুৰ লগত যোৱাৰ মজাতটো আৰু বেলেগে ন।
হয়, হয় একদম ঠিক কথা কৈছা, মানে বন্ধু এজন থাকিলে ভাল দিয়ে আৰু। মানে ধৰি লোৱা বন্ধু এজন থাকিলে মানে, তোমাৰ এ, ভাল বন্ধু আৰু মানে তোমাৰ ধৰি লোৱা মানে ই এ, সি নহয় আৰু মানে ধৰি লোৱা এই আজি আছে, বন্ধুত্ব কালিনা সেনেকুৱা বন্ধু ন। অ', আৰু মানে, ধৰি লওঁক কথা নাপাতিলেও বা তুমাৰ যিটো আমাৰ বন্ধুত্বৰ থাকিব লগা যিটো মানে ভাতৃত্ববোধ সেই ভাতৃত্ববোধ যাতে বহুত ভালদৰে থাকে আৰু সেনেকুৱা হ'ব লাগে, আৰু মোৰ মতে ত সেয়ে ভাবো দিয়া আৰু বন্ধুত্ব ভালদৰে থাকিব যেতিয়া বা বন্ধুত্ব তোমাৰ যে মানে ভাল বন্ধু এজন থাকেতোমাৰ জীৱনত, তেতিয়া তোমাৰ জীৱনতটো ভালদৰে ব্যতিত হৈ থাকিব, তোমাৰ ইমা তোমাৰ যি সমস্যাবিলাকৰ তোমাৰ কেনেকে পাৰ হৈ যাব বা সমস্যা বিলাক তোমাৰ কেনেকে তোমাৰ ইফালৰ পৰা সফাল মানে কেতিয়া মানে নোহোৱা হৈ যাবোৰে সমস্যা মানে তুমি থাকিলও তুমি অনুভৱ নকৰিবা, যেতিয়া তোমাৰ লগৰ বন্ধুজনৰ কাষত থাকিব, তেওঁলোকৰ হ পাতি ত, সেনেকুৱা ধৰণৰ আৰু বন্ধুত্ব মানে বহুত প্ৰয়োজন মানে ধ এজন প্ৰকৃত বন্ধু আৰু যোনে তোমাৰ স্বাৰ্থ হওক বা তোমাৰ স্বাৰ্থ নকৰে বা তোমাৰ ধৰি লোৱা এই আৰু মানে হিংসা নকৰে তোমাক ত, সেনেকুৱা ধৰণৰ বন্ধুৰ প্ৰয়োজন যথেষ্ট মানে বেছি আৰু। আৰু মই ভাবো যে যোনে এনেকুৱা বন্ধু বাইতি আৰু সকলোতকে ভাগ্যৱান মৰমতে।
হয়, হয়, হয়, বাৰু কথাবিলাক ঠিকে কৈছা, মানে তোমাৰ এ, কয় নহয় কথা কঠাতে কয় নহয়, তোমাৰ আহ বিপদৰ বন্ধুে প্ৰকৃত বন্ধু সেনেকুৱা ধৰণৰ আৰু। তোমাৰ দেখুৱাবলৈ এতিয়া টকা, পইচা থাকিলেতো তোমাৰ বন্ধু বহুত হ'ব। কিন্তু বিপদৰ সময়ত সহায় কৰা বন্ধুক তোমাৰ বহুত কমেই দেখা পাবা আৰু ক'বলৈ গ'লে ত, সেইটো আজিকালি তোমাৰ যিবিলাক নৱপ্ৰজন বা তেওঁলোকেও বুজি নাপাই, দিয়াচোন মানে সঁচা বন্ধুত্ব আৰু মিছা বন্ধুত্ব যিটো পাৰ্থক্য সেইটো বুজি নলোকে ভ, ধ, যিলাক পা ল'ৰা, ছোৱালী তেওঁলোকে ভাবে মোৰ তাত পইচা আছে। ত, মোৰ লগত সদায় সকলো থাকিব সেনেকুৱা নহ এতিয়া আচল যিজন প্ৰকৃত বন্ধু হ'ব তেওঁতো সদায় থাকিবই বাৰু কিন্তু য, কেই এনে আছে আৰু তোমাৰ পইচাৰ কাৰণে বা তোমাৰ যিটো পদবী সেইটো কাৰণে তুমি ধৰা ভাল এটা কাম কৰা ত, তোমাৰ পিছত সেইকাৰণে লাগি আছে, হয়তো তুমি তোমাৰ জৰিয়তে তেওঁলোকেও যদি সেই কামটো পায়, সেনেকুৱা ধৰণৰ কথা আৰু ত, মানে বৰ্তমান সময়ত তোমাৰ সঁচা বন্ধুত্ব বিচাৰি পোৱাতো বহুত টান দিয়া আৰু যিবিলাকে কয় নহয় যে, মোৰ এইজন ভাল বন্ধু আৰু মোৰ এজন বহুত আগৰ বন্ধু। তেওঁলোকৰ কিন্তু বন্ধুত্বটো সঁচাই প্ৰকৃত তুমি দেখি কিবা যিবিলাকে ধৰা বিশেষকে মানে যিবিলাক বন্ধু স্কুলৰ পৰা থাকে, ন। সেইবোৰ বন্ধু মানে সঁচাকে বহুত বিশেষ আৰু তেওঁলোকৰ মাজত বন্ধুত্বৰ যিটো এটা ধাৰণা নাই সেই বন্ধুত্ব ধাৰণা বহুত বেলেগ এতিয়া আমি কলেজ পালে বা কলেজৰ ওপৰত ঘৰত কেতিয়াবা চাকৰি, তাকৰি কৰিলে তাৰে বন্ধুত্ব বাৰু এনেকুৱা ধৰণৰ যে আছে দুদিন আছে, দুদিন নাই। কিন্তু ধৰা সেই বন্ধুত্ব যদি ভাঙিও যায়, মানুহৰ একো আহে নাযায় কিন্তু তোমাৰ স্কুলীয়া বন্ধুত্ব যিটো থাকে, স্কুলৰ লগৰ লগত যিটো বন্ধুত্ব থাকে, সেইটো ভাঙি গ'লে কিন্তু নিজৰো বহুত দুখ হয় মনত এইটো তুমি অনুভৱ কৰিছা নে, কেতিয়াবা
একদম, একদম মানে তোমাৰ ধৰি লোৱা যিটো আমাৰ স্কুলীয়া বন্ধু আছে, সেই স্কুলীয়া বন্ধুৰ যিটো মানে ধৰি লোৱা আৰু যিটো তেওঁলোকৰ মাজৰ, মাজত আৰু যিটো তোমাৰ বন্ধুত্ব ঘঢ় লৈ উঠে আৰু সৰুৰে পৰা সৰুৰে পৰা যিটো নিজৰ মন হওক বা নিজৰ যিবিলাক কথা আৰু তেওঁলোকে প্ৰতিটো কথা জাই দিয়েচোন কাৰণ সৰুৰে পৰা লাগে, তেওঁৰ লগত, তেওঁলোকৰ লগতে আছোঁ আৰু। তেওঁলোকৰ বাহিৰে বেলেগতো মানে ইমান সি, নাযায় আৰু কিন্তু যেতিয়া তুমি কলেজ পাবা বা তেতিয়া তুমি ধৰি লোৱা কলেজ সকলোবোৰ বন্ধু বিচৰিত হৈ গ'ল ত, যেতিয়া আৰু তুমি নতুন বন্ধু লগ পাবা সেই নতুন ব, ফত নতুন বন্ধু লগ পাব বাৰু, কিন্তু প্ৰথমতে সোবোৰ ভাল থাকিব, পিছত তোমাৰ লাহে, লাহে এটা, দুটাকৈ মানে এটা, দুটাকৈ ছাইড কাটি যাই থাকিব আৰু। মানে সকলোৰে এটা নিজা, নিজা ছাইড থাকিব। সকলোৱৰে নিজা, নিজা ছাইডত ঘূৰি যাব মানে যাৰ লগত যোনি মিল মিল থাকে আৰু সেনেকুৱা, সেনেকুৱা, সেনেকুৱা সেনেকৈও আৰু মানে বহুত ছাইড লাগি গুচি যায় আৰু মানে ধৰি লোৱা সময়ত আৰু ধৰি লোৱা মানে লাষ্টত থাকি যায় মানে এটা বা দুটাই আৰু। সেনেকুৱা আৰু মানে তাকো সেনেকুৱা নহয় যে, মানে এনেকুৱা নহয় যে তেওঁলোকৰ মানে একদম প্ৰকৃত সেনেকুৱা নহয়। বহুতো, বহুত কিন্তু মই ভাবো আৰু বহুত কলেজৰ পৰাই বহুত আচল যিটো প্ৰকৃত বন্ধু সেইটোও বহুত হয় দিয়াচোন কিন্তু যিটো স্কুলৰ বন্ধু নহয়। স্কুলৰ বা তোমাৰ যিটো বিদ্যায়ালয়ৰ যিটো স্মৃতি, এই ক্লাছ দশমলৈকে যিটো স্মৃতি সেই স্মৃতি যিটো বন্ধুত্ব আছে সেই বন্ধুত্ব তোমাৰ নোহোৱা কৰিব নোৱাৰে আৰু হয় কলে বন্ধু বেয়া নোহোৱা নহয় বাৰু মানে থাকে ন কিছুমান মানে যিবিলাকৰ লগত মিলি আৰু সকলোবোৰ বা যিবিলাকৰ লগত আৰু ইমান এটা নহলেও অলপ চলপ হ'লেও কিবা এটা থাকে আৰু। সেনেকুৱা বন্ধুত্ব থাকিলেও ভাল দিয়াচোন কাৰণ আমি যিহেতু মানুহে আমি সকলোৱে মিলা মিলা থাকিব লাগিব ধৰি লোৱা এইটোৱে আনটোক সহায় কৰি সেনেকে উঠি যাব লাগিব বা এটোৱে আনটোক স সহায় কৰিয়ে আমি এজনে আনজনৰ যিটো উন্নয়নৰ পথ সেইটো উন্নয়নৰ পথতটো বাছি ল'ব সকলোতো গোটেই পৃথিৱীখনত কৰিব নোৱাৰি ন। আহ তোমাৰ আহ ধৰি লোৱা এই কিছুমান যি ডাঙৰ ডাঙৰ তোমাৰ আই এই যিবিলাক ব্ৰেণ্ড ওলাইছে কিছুমান ব্ৰেণ্ডবিলাকো তোমাৰ দুজন বন্ধুৱে মিলি সেনেকৈ কৰিছে আৰু দুজন বন্ধুৱে চিন্তা কৰি অলপ সেই সেনেকুৱা আৰু মানে ধৰি লোৱা মানে বন্ধুতৰ মাজত থাকিলে তোমাৰ সাৰ্থপৰ যিটো আছে সাৰ্থ ভাব সেইটো থাকিব নালাগে সেইটো থাকিলে তুমি কেতিয়াও এজন ভাল বন্ধু বা এজন ভাল যিটো অ' যিটো বুলি কয় এইটো অ' এটা কিবা এটা গঢ় লৈ উঠাব নোৱাৰিবা আৰু যিটো স্বাৰ্থপৰতা থাকে। আৰু তেতিয়া কি হ'ব কাৰণ মানে বস্তুটো কি হ'ব তোমাৰ যদি এটাই ভাল কৰিছে তেতিয়াহ'লে আনটো জ্বলিব বা আনটোৱে ভাল কৰিলে আনটো জ্বল ত' সেনেকুৱা ধৰণৰ। মানে চিন্তা ভাৱনা আহিব পাৰে যেতিয়া তোমাৰ বন্ধুত্বৰ মাজত ইমান এটা সি নাথাকে আৰু মানে ইমান এটা অবিশ্বাসযোগ্য মানে ভাৱনা থাকেই বা তোমাৰ যিটো বিশ্বাসযোগ্য ভাৱনা সেইটো নাথাকে তেতিয়া এনেকুৱা ধৰণৰ ভাৱ আহিবই তোমাৰ। তো মই ভাবোঁ এইবিলাক আমি বাদ দি আমি এটাই আনটোক সহায় কৰি কিনে নিজে নিজৰ ধৰি লোৱা যিহেতু আমি সকলোকে চিনি পাওঁ। বা আমাৰ যিবিলাকে আমাক চিনি পায় যাৰ লগত আমি মিলিব পাৰো বা যাৰ লগত আমাৰ তোমাৰ মন বিলাক বা আৰু এটা খোলা হৈ গৈছে আৰু বৰ্তমান সময়ত বা তোমাৰ ধৰি লোৱা হৈ যাব আৰু। এটা সময়ত সেকুৱা হলে তোমাৰ সেই এনেকে অলপ অলপ মানে এখোজ দুখোজ সে এনেকে আগবাঢ়ি। কিনে মানে এক একেলগে হওক বা তোমাৰ এজনে আগতে হওক বা এজনে পাছতে হওক সেনেকুৱা ধৰণে। গ'লেও তোমাৰ বন্ধুত্বৰ যিটো ভাতৃত্ববোধ সেই ভাতৃত্ববোধ সদায় মানে জীয়াই থাকিব। তেতিয়াহে মানুহে তোমাৰ জীৱনত সফলতা অৰ্জন কৰিব পাৰিব যদি মানুহে অকলে পৃথিৱীখন জয়ী কৰিব তেতিয়াহ'লে চোন সেই পৃথিৱীখন জয়ী কৰাৰ কোনো মানে মুহূৰ্তই বা তোমাৰ যিটো গুৰুত্ব সেই গুৰুত্ব নাথাকিবচোন অকলে জয় কৰি পৃথিৱীখন তুমি কৰিবা কিনো তুমি অকলে থাকিব লাগিব তেতিয়াহ'লে অকলে জীৱনটো কটাব লাগিব ত' সেনেকুৱা ধৰণৰ আৰু।
অ' ঠিকে কৈছা দিয়া মানে যথেষ্ট ভালেখিনি মানে গুৰুত্বপূৰ্ণ কথাই ক'লা। আৰু মানে বন্ধুত্বৰ কেতিয়া দৰকাৰী হয় জান নে যেতিয়া তুমি বিপদত পৰা তেতিয়া চবতছে বেছি দৰকাৰী হয় আৰু মানে আৰু মই এটা কথা কও কলেজীয়া জীৱনত যেতিয়া তেতিয়া যাই নহয় ল'ৰা ছোৱালী তেতিয়া মানে বন্ধুত্ব বাচাতো বহুত বেছি এটা প্ৰয়োজনীয় পদক্ষেপ আৰু। যদি তুমি ভাল বন্ধু বাচিছা তোমাৰ জীৱনটো ভালে হব কিন্তু যদি তুমি বেয়া সংগতি লগ লাগিছা সেই কলেজীয়া সময়ত তেতিয়া মানে তোমাৰ জীৱনৰ যিবিলাক লক্ষ্য সেই লক্ষ্যৰ পৰা তুমি কিন্তু তোমাৰ যিটো ইচ্ছা বা যি যিটো তোমাৰ থাকে নহয় এটা নিজৰে মনত থাকে নহয় যে মই এইটো কৰিম ত' সেই ইচ্ছাটো নোহোৱা হৈ যাব লাহে লাহে বন্ধুৰ লগত পৰি পৰি তো সেনেকুৱা ধৰণৰ কথা আৰু ভাল সকলো বস্তুৰে তোমাৰ ভাল বেয়া দুটাই থাকে। তো ভাল বেয়াৰ মাজতে চলিব লাগিব এতিয়া তুমি আ ভালক বাচি লোৱাটো তোমাৰ দায়িত্ব সেইটো তুমি জানিব লাগিব কোনটো ভাল কোনটো বেয়া। অ' কি বিশেষ এই বিষয়ে নকওঁ আজিলৈ ৰাখিছো পিছত কেতিয়াবা কথা পাতিম দিয়া।
অ' হ'ব দিয়া।